অ', শুনিছা?
অ', শুনি আছো, কি কৰি আছা?
মান বহি আছো, তুমি কি কৰিছা?
ময়ো সেই এনে বহিয়ে আছো।
অ'।
কি গৰম ন' আজি।
হয় দিয়া আজি কালি অলপমানই গৰমতটো কম আছিল আজি আকৌ গৰমটো এনেকুৱা দিছে, হয় দিয়া। তাতে গৰমত বাহিৰত ওলাই গ'লেতো আৰু
সচাকে দেই বৰ গৰম।
মই তাকে অলপমান বাহিৰৰ পৰা খোজ কাঢ়ি আহিলো আৰু।
অ'। মোৰ যে এক্দম স্বাস্থ্যৰ প্ৰতি অ', মানে কোনো গুৰুত্বই নাইকা নিচিনা হৈ গৈছে জানানে হোৱা খেলি মেলি, খোৱা খেলি মেলি। গা বেয়া হ'ব বুলি ভয় লাগিছে। আৰু খুব জ্বৰও হয় নহয়, গৰমৰ টাইমত
অ বেছি গৰম সোমাই গলে জ্বৰ হয় খুব জ্বৰ হয়।
উম। মোৰ বাৰু এতিয়ালৈকে জ্বৰ কথা নাই গাটো কিন্তু বেয়া বেয়া লাগি আছে যা নো এতিয়া ৰাতিলেলৈ জ্বৰে উঠে নেকি!
অ খালি গাটো দুৰ্বল দুৰ্বল লাগি থাকে ন।
অ খাব মন নাযায় গৰমত একো।
হয় দিয়া।
আজিৰ দিনটো যে মোৰ ভুক কতে থকা নিচিনা হ'ল ৰাতিপুৱা একো নোখোৱাকে গুচি গ'লো মই কলেজলে তাৰ পিছত আহিহে ভাত খাইছো। কলেজৰ পৰা আকৌ সোনকালে আহিম বুলি গলো দেৰিয়ে হৈ গ'ল মিটিং এখনত বহিব লগা হ'ল।
কিবা এটা খাই যাব লাগে সেইকাৰণে মানে দিনত এতিয়া কত কেনেকে মানে ব্যস্ততা আকৌ হৈ লোৱা যায় গম নাপ
অ সেয়াই মই শুন সোনকালে আহিম বুলি ভাবিলো কাৰণ আজি আঠচল্লিশ ঘণ্টা বন্ধ দিছে মানে আমাৰ এইফালে। তাৰপিছত সোনকালে আহিম আবেলি মানে আচলতে মোৰ এক্সাম আছিলে এক্সাম আঢ়ৈ ঘন্টাহে হয়। তাৰ পিছত বোলো ঘৰলে গুচি আহিম বুলি ভাবিলো মিটিং এখন দিলে কলেজতে ইণ্টাৰণশ্বিপৰ মিটিং এখন আছিলে তাৰপিছত তাত জইন হওঁতে মেলোতে মানে আকৌ তাত টাইম গ'ল এডমিশনো চলি আছে আমাৰ কলেজত তাতো আকৌ ইফালে সিফালে কৰোঁতে একদম মানে তিনিটা মান বজাত ঘৰ আহি পাইছোঁহিহে।
দেৰি হৈ গল ন? হ‌য় দিয়া। কষ্ট হয় তেতিয়াও ঘপককে কেতিয়াবা উম।
কি অশান্তি লাগে আকৌ
আকৌ বাহিৰতো খাব নোৱাৰি নহয় পতককে গৰমত একো খাব নোৱাৰে হয় দিয়া
মোৰ যে দেখিয়ে কিবা লাগে মানে এ ৰেষ্টুৰেন্ট বোৰৰ কথা কোৱা নাই বাৰু বাহিৰত যিখিনি বনাই থাকে যে ফুটপাথৰ কিনাৰত যে একদম মানে কিবা লাগে ধূলি বালি খাব নোৱাৰিয়ে কেতিয়াবা এদিনহে পৰা যায় এনে আৰু কবালৈ গ'লে মানে ে কেতিয়াবা অ ৰেগুলাৰ খাওঁ বুলি কলে নোৱাৰিয়েই
নোৱাৰি তেনেকে আৰু গা মানে ক্ষতি কৰিব ন একদম বেমাৰ হৈ যাব পুৰা
তাহাঁতি একেখিনি তেলকে ব্যৱহাৰ কৰে
অ একেখিনিত তেলোকে সিতি শেষ নোহোৱালৈতো তেনেকৈয়ে চলি থাকে সেইখিনিকে দি দ এতিয়া য'ত নেকি স একেখিনি তেল আমাক ৰিপিট ইউজ কৰিব নিদিয়ে ব্যৱহাৰ কৰিব
অ সেইকাৰণে ঘৰুৱা খাদ্্য সমান একো ক'বই নোৱাৰে
এতিয়া একো হ'ব নোৱাৰে সেইটো বাৰু সঁচা কথা কিন্তু
আজিকালি মানুহৰ যে ইমান বেমাৰ হয় তাৰো কিন্তু এটা কাৰণ বাহিৰত খোৱাৰ কাৰণেই
অ বাহিৰত এই ফাষ্ট ফুডবোৰ যে খাই সেইবাবেই মানে মানুহৰ বেছিকে হয়
আজিকালি সৰু ল'ৰা ছোৱালীবোৰক যে মানে যত্ন লয় যদিও বাহিৰতে খুৱায় মাক বাপেকে বেছিকে
উম আৰু উম কিছুমান মানুহে ঘৰত মানে ব্যস্ততাৰ ফলত নাইবা বাহিৰত যে কাম কৰে গৃহিণীবোৰে কিছুমানে
অ তেওঁলোকেতো বাধ্যয় খাবই লাগিব ন
অভাৱত একদম বাহিৰলৈকে লৈ যায় আৰু কিন্তু এতিয়া যে ল'ৰা ছোৱালীটোৰ এতিয়া দেহৰ যে মানে ক হয় সেইটো মানে উ এতিয়া পইচাই যদি পায় মানে পইচাই ইনকাম কৰি যদি আকৌ ল'ৰা ছোৱালীটোৰ দেহটোৱে যদি ক্ষতি হয় তে সেইখিনি পইচা ইনকাম কৰ কি যুক্তি
এইটো হয় আজিকালি স্বাস্থ্যটো কিন্তু মেইন মোৰ স্বাস্থ্য সচাকে মই স্বাস্থ ই মেইন বুলিয়ে ভাবো
চাবাচোন আজিকালি কিমান অ সৰুতকে সৰু ল'ৰা ছোৱালীবোৰ আজিকালি বেছি গতিিকে বেমাৰ হোৱা হয়
ইমান কষ্ট পাও নহয় বেমাৰ হলে মানে আৰু আজি আজিকালি দৰৱ ব্যৱহাৰ নকৰিলে মানে একেবাৰে বেমাৰ ভাল নহয়
নহয় কোনো কাৰণত মানে দৰৱে মানে আমাৰ মানে শৰীৰটো একদম কয় যে মেনু প্লেট কৰি লোৱাৰ নিচিনা তেনেকুৱা কৰি পেলালে মানে
অ একদম মানে খালেহে ভাল হয়।
অ দৰৱৰ অবিহনে মানে তোমাৰ মাথা বিষটোও ভাল নহব যেন।
মাথা বিষৰ নিচিনা যে বেয়া বেমাৰ যে নাই আৰু দেই ইমান অশান্তি।
হয় দিয়া মোৰ একদম বহুত বেয়াকে মাথা বিষ হয়
মোৰ যে বেছি হুলস্থুল বেছি মানুহ দেখা পালে মাথা বিষ হয় ঘৰ আহি
তাৰ পাছত উম মাথা বিষ হয় ম ঠাত যদি অলপমান ৰ'দ পৰিলে
ৰদত এক এইটো এই ক্ষেত্ৰত কেনেকুৱা মাথা বিষ হয় কাৰাবালে যে কেতিয়াবা যে ওলাই ৰখি থাকিব লাগে যে। আৰু ৰখাই থৈ দিয়ে যে হ'ল হল। বুলি কয় ওলাই নাহে যে উফ তেতিয়া চাই চাই খংটো উঠে আৰু মাথা বিষটো উঠি আহে লগে লগে।
মাইগ্ৰেইন আছে নে তোমাৰ চাগে
মাইগ্ৰেইন নাই কিন্তু মানে বেছি হুলস্থুল বেছি মানুহৰ সমাগম হলে মানে
উম নহয় মানে মই আজিলৈ মানে। মাইগ্ৰেণ্ট বুলি দেখুওবা নাই ডক্তৰক দেখালে চাগে মোৰ মাইগ্ৰেণ্ট আছে বুলিয়ে ক'ব কিন্তু মই দেখুওবা নাই
ময়ো সেই তেনেকে দেখুুওৱা নাই মইয়ো মাথা বিষ বুলিয়ে মানি লৈছো কাৰণ মাইগ্ৰেইনটোতো অলপ বহুত কষ্ট চ পাইন ম ম
উম নাই মই কিন্তু বহুত মানে অলপ জোখতকে বেছিয়ে মই কষ্ট পাওঁ। অঁ মোৰ হয় এটা চাইডেই হয় মোৰ বেলেগ ক'তোও নহয় একদম মাথাৰ মানে এটা চাইডেই বিষাব চকুৰলৈকে একদম
আমাৰ খঙতে মাথা বিষ হয়
আহ হয় দিয়া। এইটো বৰ বেয়া বস্তু আজিকালি দেহবোৰ মানে চব আৰ্টিফিচিয়েল টাইপ হৈ গৈছে
খাদ্য খাদ্যৰ লগতে একদম মানে আধুনিকৰণৰ
উম মাজতে মানুহৰ এনেকুৱা হৈ গৈছে আৰু লাহে লাহে সকলোবোৰ মানে চব এতিয়া অকল দৰবৰ ওপৰত নিৰ্ভৰ কৰি পেলাইছে আৰু
দৰবৰ ওপৰত নিৰ্ভৰ হৈয়ে জীয়াই আছো বুলিয়ে ক'ব লাগিব জ্বৰ উঠিলেও দৰব খাও মা মাথা বিষ হ'লেও দৰৱ খাওঁ আজিকালি মানুহে গেছ হ'লেও দৰৱ খায়।
অ নহলে নহবই মানে ভালো নহয় হা ক
অকণমানহ সহ্য কৰিব পৰা শক্তি নাইকিয়া নিচিনাই হৈ গ'ল অকণমান আজিকালি মানে পেটৰ বিষ হলেও পেইন কিলাৰ খায় মানুহে
উম উম একদম সচা কথা যাৰ ফলত পেইন কিলাৰ বেছি খালে আকৌ কিডনিত পাথ ওঠৰ হয় সেয়াই ডক্টৰ মানে উ পাই মানে ফাৰ্ষট একদম ড্ক্তৰ এজনহে মানে বুকিং কৰি ল'ব লাগে আৰু আজিকাবলি তেনেকুৱা হৈ গৈছে অ এতিয়া এতিয়া কি খালা তুমি
মই এই একো খোৱাই নাই সে ভাত খালো আহি পেলাই কলেজৰ পৰা তাৰপিছত এতিয়া চাহ একপ খাব লাগিব অলপ দেৰিকে খাম পঢ়া টেবুলত বহিলেহে খাম আৰু
আহ
গৰমত চাহো খাব মন নাযায়
হয় দিয়া
তুমি এতিয়া কি খাবা
মই তাকে নাৰিকলৰ পানী নহ'লে মানে নেমু এনেকে চৰ্বত অলপ বনাই পেলাই খাওঁ নেকি
অ ভাল লাগিব গাতটো
আকৌ নেমু চৰ্বত খাবলৈও আকৌ মন যোৱা নাই কিহৰ কাৰণে একো মানে গৰমত খাব বনাও যদি ষীণাই যাওঁ যদি
নাই নাই একো নহয়
অ সেইকাৰণে মানে নেমু চৰ্বত বোলো খাও নে নাখাও ভাবি আছো
অ আয়ুৰ্বেদৰ মতেতো মোৰ মতে নেমু চৰ্বতে ক্ষীণ কৰে জানো
মানে তোমাৰ হেৰি আৰু অভাৰ ফেটছ যদি থাকে আৰু উম কাটে বাৰু দেই নাকটা নহয় মই সৰুতে খুব নেমু খাওঁ সেইকাৰণে মোৰ চেহেৰাটো আজিলৈও নুঠিলে
এ কোৱা আগত থায় বোটেই
নাজানো আৰু বাৰু, মোৰ গোটেই মানে পৰিয়ালত চব শকত মোৰ বাদে।
অ', ময়-মোৰ অকমান কষ্ট কৰিলে, দুদিনমান টোপনি খতি কৰি দিলে। মই ইমানেই ক্ষীণাই যাওঁ মানে চকুৰ গুৰি কলা পৰি, মানে আচ আচৰিত হয়। আচৰিত ধৰণৰকে ক্ষীণাও, মানে মানুহে ভাবিব খুব কষ্ট দিছে নেকি এইক ঘৰত। এনেকুৱাহ মানে এনেকুৱাকে ক্ষীণাও।
হয় দিয়া।
অকমান মানে এ শকত হ‌ওঁ হে। লগে-লগে জ্বৰ নাই বা কিবা এটা হৈ পেলাই ইমান বেয়াকে ক্ষীণাই যাওঁ
উম, উম। একেই মোৰো মানে তেনেকুৱাই হয়, কিবা এটা অকমান দেখিবলৈ ভাল লগা হ'মহে মানুহে গম পায়, সেই বোলে অ', চেহেৰাটো অকমান ভাল হৈছে দেই। এই এনেকুৱা কিবা হৈ যাব বেমাৰ, চিন্তা। এনেকুৱাত একদম তোমাৰ মানে।
আকৌ আগৰ গতিলৈ আহি যোৱা হয়।
মানুহ যে আকৌ কয়, অ', এইটো কি হৈছে। ইমান ক্ষীণাইছোঁ।
একে দিয়া। মই যে একেবাৰে কষ্ট ত কৰিব নোৱাৰো।
হয় দিয়া। বাকী ক'ৰবাত ফুৰিবলৈ যোৱা কথ কথা ওলাইছে নেকি।
ফুৰিবলে, সেই এক্সাম শেষ হৈ লওকচোন। তাৰ পিছতে, এ ফুৰিবলে মানে কি আৰু ইন ইন্টাৰচিপে ফুৰাব এইবাৰ আমাক।
উম, উম। হয় দিয়া। পৰীক্ষাটো শেষ হৈ ল'লে, তেতিয়া অৱশ্যে যাবলৈ কাৰণে মনটোও ভাল লাগিব।
এফালে যাওঁ নেকি, এক্সামৰ পিছত।
অ', অ, আকৌ নহ'লে পৰীক্ষা হৈ থাকিলে, আকৌ চিন্তা এটাও লাগি থ থাকে নহয়। যে মই এনেকে আহিলোঁ। অ', আহিলোঁ বুলি কৈ, এতিয়া মোৰ পৰীক্ষাটোহে খেলি-মেলি হ'ব। এত-
মোৰ যে কিমান বছৰ হ'ল মামাহঁতৰ ঘৰলে নোযোৱা।
অ', কতনো, তোমাৰ মামা ঘৰ ক'ত।
অ', মোৰ মামা ঘৰ অৰুণাচলে পৰে
অ', দূৰ হৈ যায় ন।
উম, দূৰ হয়
অ', অৱশ্যে দূৰ হ'লে ভালো, তেতিয়া মানে বহুত দিনৰ মূৰত যোৱা যদিও মানে বহুত দিনৰ বাবে যাব পাৰি ন।
অ', সেয়ে সঘনাই যোৱা নহয়, মানে মই লাষ্ট কেতিয়া গৈছিলো। মোৰ মনতে নপৰে, মানে এনেকুৱা আৰু সময় নিমিলে। মোৰ নিমিলে, তাহতৰ নিমিলে সদায় এনেকুৱাই হয়।
দূৰ হয় অৰুণাচল আকৌ কিন্তু যাব পাৰা তুমি মামাক ঘৰ বুলি তুমি জেগাও চাই আহিব পাৰা
আহ
হয় দিয়া
ঠিক আছে দিয়া ৰাখো ন
অ ঠিক ঠিকে আছে দিয়া নহ'লে হা উম উম